শুনা পাইছা অ হয় হয় অ কি কৰি আছিলা
আছো ৰবা এতিয়া ঘৰতে আছো।
অ অ আজি আগতো ওলাই যোৱা নাই
নাই নাই
অ মইও আহিলো অকমান মানে জিমৰ পৰা আহিলো লগ লগত গা চা ধুই উঠিলো এতিয়া। ভাবিলোঁ মানে তোমাৰ লগত অকণমান এটা বিষয় লৈ আজি অকমান আলোচনা কৰিম ভাবিছো
হয় নেকি কি কি বিষয় ভাই তোমাৰ আজি বিষয়
মানে মোবাইল ফোন মোবাইল ফোনটো তুমি যিহেতু আমি সকলো জানো একো এটা গুৰুত্বপূৰ্ণ মানে আহিলা তাকতো ন নহ'লে মানে আজিকালি নহয়ে।
নহয় নহয়।
উম সৰু ল'ৰা ছোৱালী পুৰা মানে একেবাৰে বৃদ্ধ ব্যক্তিজনলৈকে সকলোৰে হাততো দেখি চায়।
হয় হয় দেখিছো।
এই মোবাইল ফোনটোনো অহাৰ আগত কেনেকুৱা দিন বা পৰিৱেশ আছিল, আজি এই মোবাইল ফোনটো অহাৰ পিছতনো কিন কি কি হৈছে বা কেনেকুৱা ধৰণৰ হৈছে সমাজত। সেইহে মোৰ বিষয়ে বিয়ে আমি অকমান আজি আলোচনা নে
হয় হয়, ভালেই হ'ব বিষয়টো ভাল। স পাৰঁ আজি। তুমি ওলাইছা যাতে ভালে ওলাইছা ভ কথাই, তুমি কোৱাচোন প্ৰথম মানে? কি তুমি কি ভাবা মানে। যি মোবাইলটো আগত পাম।
মোবাইল ফোনটো মানে অহাৰ আগত, এইটো নিশ্চিত যে মোবাইল ফোনটো অহাৰ পিছত আমাৰ বহুখিনি আমি, সুবিধা পাইছো। তাৰ পৰা বহু খিনি লাভ পাইছো। কমি এতিয়া, আগৰ দিনৰ কথ কথা যদি ক'বলৈ যাওঁ আগৰ দিনৰ যোগাযোগৰ মাধ্যম কেৱল ঠিক আছে। নহয় জানো, কাৰোবাক কিবা আমি ক'ব লগা থাকিলে বাৰ্তা প্ৰেৰণ কৰিব লগা থাকিলে কেৱল চিঠিয়ে মাধ্যম। চিঠিখন লিখো, চিঠিখন লিখিম আমি সেই মানে, ঠিকনাত আমি দি আহো পষ্ট অফিচত গৈ, হয় সেই তাত আমি লিখি মাতি দিওঁ প'ষ্ট অফিচৰ পৰা আকৌ তেওঁ, য'ত যায় দিব লগা থাকে তেওঁলোকে ঠিকনা চাই দি আহে। গতিকে যিটো সেইখিনি সেই কামটোত যিখিনি সময় লাগে খৰাই আজি এখন ঠাইৰ পৰা আন এখন ঠাইলৈও যিমান খিনি সময়ৰ প্ৰয়োজন হয় মোৰ ভালে খিনি সময় লাগি যায় মানে।
সময় লাগি যায় চিটি খন তোমাৰ দূৰলৈকে দিলেতো বহুত বহুত দিন লাগি যায় এতিয়া মই এটা উদাহৰণে দিছো তোমাক। তুমি আছা এতিয়া দিল্লী
হুম, হুম।
আগৰ দিনৰ কথা কৈছো মই
হয় হয়
দিল্লীত আছা তুমি তোমাক ঘৰৰ পৰা কিবা এটা তুমি চিঠিখন দিব লাগিলে তুমি বহু দিন লাগি যাব দিল্লী পোৱা লৈকে তেনেকুৱা দি তেনেক কুৱা দিন গৈছে
হয় হয় তেনেকুৱা সমস্যা বোৰ বহুত মানে ভালেখিনি সমস্যা আছিল তিতিয়া তেতিয়া যিহেতু আৰু বেলেগ একো যোগাযোগৰ মাধ্যমো নাছিল কিন্তু মানে সেই দিনবোৰ মানে সোণালী দিন আছিল তে মানে চিঠিৰ যি মাদকতা যে এখন চিঠিৰ বাবে যি ৰখি ৰখি থাকে যায় যে অধিক আগ্ৰহেৰে চিঠি এখন মই পাম বা মই উত্তৰটো পাম মোলে কোনোবা এনেকে লিখিব পঠাব সেইটো মানে মই ভা বো মোবাইল ফোনৰ দিনত আজি কালি হেনেকুৱা সেইটো মাদকতাটো নাই নে কি
হয় নাই নাই এনেকুৱা নাই হয়ে ঠিকে কৈছা আৰু তোমাৰ মানে কি হৈছে এতিয়া মানে কি আগৰ দিনত তামানে তোমাৰ এতিয়া পইচা পাতিও দিব পাৰি মোবাইলেদি তোমাৰ
অ বহুখিনি হয় এতিয়া সুবিধা হৈছে এতিয়া মোবাইল ফোনটো হোৱাৰ পিছতে মানে ধৰা আমি আজি ইয়াত থাকি আমি আমেৰিকা পৰ্যন্ত আমি যোগাযোগ কৰিব পাৰোঁ
অ পাৰোঁ হয়
তাতো আমি যোগাযোগ কৰিব পাৰিম বিভিন্ন দেশত ইমান হাত নদী সিপাৰেও আমি এতিয়াওঁ মানে যোগাযোগ কৰা ব্যৱস্থাৰ কৈছে মোক
হয় হয় আৰু তোমাৰ এতিয়া তোমাৰে কোনোবা ঘৰত আছে দূৰত দিল্লী হওক লণ্ডন হওক আমেৰিকা হওক তাত তুমি এতিয়া কথা পাতি নিজে থাকিব পাৰা।
হয় হয় যেতিয়া মন যায় হয় হয়।
চাবও পাৰা তুমি কি কৰি আছা এই ভিডিঅ
হয় ঠিক কথা কৈছা অ মানে আমাৰ এই যিটো মানে টেকন'লজি ইমান আগবাঢ়ি গ'ল আমাৰ এই ব্যৱস্থা যাব নাত মানে আমি বহুত আধুনিক হৈ ই পৰিলোঁ মানে। কিন্তু মই ভাবো এই আধুনিক আমি যিমানে আমি হৈ যে আহিছো কিন্তু আমাৰ শৰীৰৰ কিছু কিছু আমাৰ এতিয়া মানে
অসুবিধা হৈছে ন সমস্যা হৈছে কেনেকুৱা হৈছে কোৱাচোন বাৰু? কেনেকুৱা সমস্যা মই মই নাজানো বাৰু।
সমস্যা বুলি ক'লে প্ৰধানত মই যদি কওঁ এতিয়া আগৰ আমাৰ সময়ত যেতিয়া মোবাইল ফোনটো ইমান প্ৰচলন নাছিল, একেবাৰে ধৰা মানে নতুন নতুন নতুনত মানে তেতিয়াটো পায় কাৰো হাতত তাই ভাগৰে মোবাইল নাছিলোঁ দেচোন।
নাছিলে অঁ।
আমাৰ দিনৰে কথা কৈছো আমি তেতিয়া খেল খেলপথাৰত খেল ধেমালি কৰিছিলো। বন্ধু বৰ্গৰ লগত হয় নে? কিন্তু আজিকালি তুমি এতিয়া ল'ৰা ছোৱালী চাবাচোন খেল ধেমালিত খেলপথাৰত খেল খেলা নেদেখিবাই। সকলোৱে মোক বেছি যি যে মোবাইলতে ব্যস্ত নহয় নে?
হয় হয় হয়। আৰু হয় হয় আৰু মানে কি যিকিটা তোমাৰ ল'ৰা ছোৱালী খেল খালে সেই হেতু মানে তোমাৰ প্ৰফেচনেল টাইপ হৈছে মানে সিহঁতে সেইটো লাইনে লৈছে
উম উম উম
আগতে মানে কেনেকুৱা আছিল আগতে গাঁৱৰ চবে খেলিছিল বয়সস্থও খেলিছিল তোমাৰ ডেকা ল'ৰা বিলাক সিহঁতে খেলিছিল এতিয়াটো এতিয়া তোমাৰ হেৰি হৈ গৈছে মানে কি এতিয়া তাৰ মানে প্ৰফেচনেল ভাৱে লৈছে খেলাটো কিছুমানে
হয় হয়
খেলে মানে খেলে সিহঁতে কিন্তু চবেই নেখেলে
তাকেইতো গতিকে মানে এতিয়া মোবাইল ফোনটো হোৱাৰ পিছত এতিয়া যদি অকল সকলোৱে মোবাইলটোতে যদি লাগি থাকে তাতে তেওঁলোকৰ মানে স্বাস্থ্য ৰ অৱনতি ঘটিছে এতিয়া মই স্বাস্থ্যৰ অৱনতি বুলি কৈছোঁ যিহেতু প্ৰথম মোৰ মনলৈ আহিল উ মানে চকু চকুৰ যি সমস্যা বৃদ্ধি পাইছে আজিকালি চাবা তুমি সৰু সৰু ল'ৰা ছোৱালী চশমা ল'ব লগা হয়
চশমা লব লাগে হয় হয় হয় দেখিছোঁ
ফোনত অধিক সময় মানে স্ক্ৰীণত
হয় স্কিনত চাই থাকে হয় আৰু কি সময় সমস্যা আছে কোৱাচোন
এতিয়া আকৌ সৰু ল'ৰা ছোৱালী বুলিয়ে নহয় এতিয়া আমাৰো বা আন ব্যক্তিসকলৰো আমি যদি অকণমান বেছি সময় বা মোবাইল বা টিভি বা এনেকুৱা লেপটপত স্ক্ৰীণত আমি চাই থাকোঁ আমাৰো সাধাৰনতে চকুৰ সমস্যা যাৰ ৰাতি টোপনি তো আমাৰ
টোপনি অলপ টোপনি হয়টো হয় এইটো ঠিক কৈছা শুনি শুনি মানে কি মানে মোবাইলতটো চাই থাকিলে পিছদিনা তোমাৰ গা গাবিলাক কেনেকা
বেয়া লাগিব হয় টোপনিটোও পূৰ নহয় টোপনি ভাল নহয়
টোপনিটো পুৰণ নহয় তা ফলত বি বিভিন্ন ধৰনৰ
বিভিন্ন ধৰণৰ ৰোগ হৈ যায় গতিকে এই মোবাইল ফোন তউ জৰিয়তে মানে কিছুমান ভালো হৈছে বেয়াও হৈছে
হয় হয় আৰু তোমাৰ মানে কি মোবাইলত দ্বাৰাই মানে কি মোবাইলটো তোমাৰ লগত ৰাখি ৰাখি থৈ দিছো ৰ গোৱা যায় বিচনাত চাইডত তাৰ পৰা কিছুমান ৰেডিচন আহে
অ ঠিক কৈছে ঠিক হয় হয় আহি থাকে মই নিজে মানে প্ৰমাণ পাইছোঁ মই প্ৰায় মানে মোবাইলটো মোৰ বিচনাৰ কাষতে গাৰুৰ ওচৰতে ৰাখি থৈ যল তেতিয়া মানে মোৰ কিবা তাছত মই ডিষ্টাৰ্ব মানে অসুবিধা যেন এটা পাই আছো কানেকশ্যন এটা যেন কৰি আছে মোবাইলটোৰ আৰু চলা চলা লাগি থাকে কি মই যেতিয়া মানে বাহিৰত টেবুলত থৈ মানে বিচন থোৱা আৰম্ভ কৰি। লো মোৰ টোপনিও মানে ভ ভাল হ'ব ধৰিলে আৰু মই বহুখিনি মানে উপকৃত হৈছোঁ তেতিয়া মই মানে নিজে উপলব্ধি কৰিছো হো
মই মানে আগতে অ বিচনাতে থৈছিলে মোক দুজন মানে ক'লে যি অ বিচনাত মোবাইল ৰাখিব নালাগে মানে কি ৰেডিচন টো আহি থাকে। নো আমাৰ যিটো আমাৰ নেট নেটৱৰ্কতটো পাই থাকে। কানেক্ট টো
উম
সেইটোৰ কাৰ সেইটোৰ পৰাও হেৰিয়ে হৈ গলে কিবা কানি হয় অলপ দেহাত ক্ষতি কৰে সেইটো ৰেডিয়েচনটোৱে সেইটো কাৰণে মই আজিকালি তোমাৰ দূৰত ৰাখো মোবাইলটো
উম উম ভালেই কৰিছা উম এইটো সেই আৰু আৰু আজিকালি মানে কি হৈছে সৰু ল'ৰা ছোৱালীবোৰে আ মানে তেওঁলোকে যিকোনো কাম কৰিবলৈ বা ভাত খাবলৈ হৈ আনকি
হয় লাগে হয় হয় আৰু সৰু ল একদম সৰু বিলাকক মানে কি কৰিব লাগে তোমাৰ এই সৰু ল'ৰা ছৰ বাচ্ছ বিলাকক মানে কি হেৰি কৰিব লাগে তোমাৰ মোবাইল চাই চাই ভাত খাই
উম উম নহ'লে নহ'লে নাখায়ে স নাখায় বা কান্দে এনেক কেতিয়াবা অমুক নকৰো বা আজি নপঢ়ো নহ'লে মোবাইল চলাব নিদিলে কিবা কিবি সেনেকুৱা ধৰণৰ মানে মই। পাইছোঁ
আগতে যোন নাছিল আগতে যোন ন নাছিল তেনেকুৱা মই ভো আগতেতো সেনেকুৱা নাছিল আগৰ ল'ৰা ছোৱালী কেনেকে ভাল পাইছিল।
তাকেইতো
আগতেটো নাছিল এইটো আমাৰ আমি আমাৰ দিনতে নাছিল। মোবাইলো। আৰু তোমাৰ হেৰি হয় মানে চৰাই চিৰিকেতি অলপ অসুবিধা আ হৈছে এই মোবাইলৰ টাৱাৰ পিলা পাৰ পৰাৰে
হয় হয় ঠিক কৈছা মানে আমাৰ প্ৰযুক্তিবিদ্যা হয় প্ৰযুক্তিবিদ্যা যিমানেই আমি আগবাঢ়ি গৈছো। মানে আমাৰ এই জীৱকুলৰে মানে ক্ষতি হৈছে
ক্ষতি হৈছে হয় হয় হয় এইটো হয়।
আমাৰ মানে এতিয়া বহুত আমি প্ৰযুক্তিবিদ্যয়াৰে আমি আগবাঢ়ি গৈ আছো ঠিকেই কিন্তু আমি এতিয়া আহ ধ্বংসৰ দিশ আ বাঢ়িছো নে আমি সফল হোৱাৰ দিশে আ বাঢ়িছো সেইটোহে মানে মই এতিয়া ক'ব নোৱাৰিম নহয় জানো।
উ দুইটা হৈছে ভাল হৈছে বেয়াও হৈছে কিন্তুটো
মানে আমি কৈ অহা ধৰণে সকলো বস্তু যেনেকৈ মানে ভাল বেয়া দুটা দিশ থাকে। মানে মাইবাইল ফোনটোৰ জৰিয়তেও মানে দুটা দিশ আছে আৰু ভাল আৰু বেয়া।
সেয়া কিন্তু বেয়াটো মানে অলপ চেভ কৰিব পাৰি।
উম উম তাকেইতো চাই চিতি চলিব লাগিব
যেনেকে মই ক'লো তুমি ক'লা যে মোবাইলটো দূৰত ৰাখিব আহিব পাৰি ৰাতি সেইটো এটা তুমি চ কৰি চাকিব পাৰ
অ অ হয় তাকেইতো আৰু মানে বিশেষকৈ সৰু ল'ৰা ছোৱালী মোবাইলটো পাৰিলে অকমান। মানে আঁতৰত ৰাখ।
অ ৰাখিব লাগে হয় হয় হয় ঠিকে কৈছা আৰু মানে এইটো হেৰি কৰিব লাগে সৰুতে দিব নালাগে মোবাইল।
উম উম আৰু আজিকালি মানে কি হৈছে অনলাইন এই শিক্ষাৰ নামত মানে তেওঁলোক- মানে বা কি কয় অভিভাৱকসকলক মানে তেওঁলোকে দাবী কৰে। যে মোক এনেকে লাগ গেই মানে ফোন ঠিক আছে- অনলাইন শিক্ষাৰ বাবে লৈছা ঠিকেই আছে কিন্তু অনলাইন ক্লাছ কৰাৰ নামত যদি আকৌ মানে বেলেগ সামাজিক মাধ্যমসমূহত যাতে ব্যস্ত হৈ থাক দেখা যায় এই সৰু এ ল'ৰা ছোৱালীবোৰে।
দেখিছোঁ বাৰু ওচৰৰে পাজৰে।
হুম হুম। উ গতিকে এনে ধৰণৰ কাৰ্যসমুহৰ পৰা বীৰত্ব থাকিব লাগে পঢ়াৰ সময়ত। নহয় জানো?
হয় হয়টো সমাজত দেখিছো আমি এতিয়া।
হয় গতিকে এই মোবাইল ফোনটো অহাৰ পিছত- তাৰ মানে বহুখিনি ঘটনাই ঘটি গৈছে তাৰপাছত অম ভাল বেয়া আদি কৰি গতিকে আমি সদৌ শেষত এটাই ক'ব বিচাৰিম উম উম। এটাই কম শেষত- আৰু যে আমি এই মোবাইল ফোনটোৰ পৰা ভালখিনি আ আঁকোৱালি লৈ বেয়াখিনি যা আমি আঁতৰ কৰিব পাৰো।
অ বাৰু সেইটোৱে সেটো সেইটো হয় মই এতিয়া মানে কি খিনি হেৰি কৰিছোঁ মোবাইলৰ পৰা অলপ দৰত থাকো মানে এই বিচনাত নাৰাখোঁ। ৰাতি দেৰিলৈকে নাচাওঁ। সেইবিলাক এৰি দিছো প্ৰথমতে নাজানিছিলো
হয় হয়। ঠিকে আছে, বাৰ্তাটো আজি আমি এইয়াতে সমাপ্ত কৰো। পাছত আমি আৰু ভালদৰে আলোচনা কৰিম নহয়নে। ঠিক আছে বাৰু ধন্যবাদ ভাল লাগিল।